হেল্ল' কি কৰি আছা?
হেল্ল
অহ কি কৰি আছা?
ওলাই আহকচোন! কথা এটা কথা এটা আছে, বাহিৰলৈ ওলাই আহক। অকমান
অ বাহিৰলৈকে আহিলো মই বাহিৰতে আছো। কোৱা?
অহা নাই মানে অথনি? এয়া এয়া মই ৰাস স্তালে ওলাই আহিছো।
অ, ময়ো এই অকমান ৰাস্তালৈ ওলাই আহিছো লৰাটো শুলে মই বোলো অকমান ওলাই যাওচোন।
অ অ মই এই লৰাক বৰ্তাকৰ লগত দোকানলৈ পঠিয়াই দিছো।
অ অ একদম চাগে উৎপাত কৰি আছে চাগে
অ ইমান দুধপাত কৰিছে অ কিনো কব মানে
গৰমতো কেনেকোৱা আও
তাকেহে এতি এতিয়া সন্ধিয়া লেকে চাওঁচোন শুৱে সন্ধিয় লগাখনত কেনেকে খুৱাও
উম সেইটো হয় বাৰু সন্ধিয়া লগা খুলে মানে পিছত দেৰিলৈকে নোখোৱা হ'ব
অ নোখোৱা হৈ থাকে যে
বৰ দিগদাৰ হ'ল ল'ৰা ছোৱালী
কি খুৰাহঁতৰ ভাল আপোনালোকক অঁ মাহঁতে ফোন চোন কৰিছে নাই
কৰিছে কৰিছে হেৰি এইকেইদিন আকৌ মানে গৰমতটো কেনেকুৱা হৈছে আৰু মাহঁতৰ কিবা কামৰ ক কবিতা পুথি উলিয়াইছে যোৰহাট সেইবাৰ ক'ৰবাত তাৰ কামত লাগি আছে ইমান বেছিকে ফোন কৰিবলৈ পোৱাও নাই বাৰু দেই
অ অ
এতিয়া আজি খব লৈছিলো কম্লিট হ'ল বাৰু সেইটো এ পইচা পাতি দি থৈছে এতিয়া কমপ্লিট হ'ল আকৌতিয়া হেয়াত জুলাইত উলাব আৰু
অ বাহঁতৰ বিন্দউতৰ ভালেই ছোৱালী ঠিকে আছে নহয়
ভিনদয় মেঘালয় শ্বিলঙত কিবা কাম এটা পালে নহয় তাপ আছে
অঁ
আছে এতিয়া কৰি আছে ডিউটি আৰু ধুনীয়াকে
এনেই থকাতকৈ কিবা এটা কৰি থাকিলেও
কৰি থাকিলেও বহুত যথেষ্ট
উম এনে আপোনালোকৰ পাচলি চাচলি হৈছে নাই
নাই নহয় পাচলি একো শাক পাচলি নাই মই সেই জিকা কেইজপা মান দিছিলো তাকে ডাঙৰে নহলে দেখোন ৰোৱাতে থাকিলে
অ চব কিনি খোৱা মানে
চব কিনি খুৱা অ ভাত কেৰেলা কেইটামান আছে তাকে আৰু কলিতে ৰঙা পৰি পৰি গৈছে
অ হ'বও পাৰে বতৰটো দেখিছে নে অকনমান টাইম ৰ'দিলে অকমান টাইম বৰষুণ সুন্দিয়ে আপোনালোকৰ ফালে কেনেকুৱা জানো? আমাৰ ফালে এনেকুৱা।
বেলিডাল ওলাই আহিব নহয় তাৰপিছত অকমান পাছত দেখিবা না নায়
তাকেহে পায়
কেনি আহিব মানে বৰষুণ জাক তুমি গম নোপোৱা। মানে কাপোৰ কানি ভৰাবলে ৰক্ষা চুতি হেৰুৱাই দিয়ে।
হয় হয় এইটো নাও
মই ঢেকীয়া কেইডাল মান বুটলো,
অ' বুটলক বুটলক খাব লাগে অ'এইবিলাক কিনা পাচলিবিলাক খোৱাতকে অ'অ' অ আমাৰ এইফালে আকৌ ঢেকীয়া চেকিয়া। এনেকে নেপায় তেনেকে।
নেপায় অ আমাৰ ঢেঁকীয়া আছে। থাকিলে কিদাল হব। হেৰি আকৌ গোটেই বিচা, বিচাৰ পৰা বুটলিব নোৱাৰি।
অ' অ' সেইটো হয় বাৰু, বিছা চিছা অ' বিছা চিছাবোৰ চাই লবি- আজিকালি বিছা কুনজেলুকা ইমান হৈছে।
ঢেৰ বিচা ঢেৰ বিচা, বোলে ঢেকীয়াকেইদালত গোতেই বিচা চাই লাগি থাকে, সেইকাৰণে সেই বুতলিবলৈও ভয় লাগে। হলেও
অ' তই নো চাই চিতি বুটলিব পাই।
উম হাবিয়ে নহয় জানো গোটেই আৰু হাবিবোৰ বেছি হৈছে ঢেকীয়া সেইকাৰণে ইমান ধুনীয়া ধুনীয়া হৈ আছে নহয়,
অ' এ আমাৰ এজন গ'লে মানে মই ক'ম আপুনি বুটলি পেলাই কেদালমান দি পঠাবচোন।
অ' হ'ব হ'ব দিম হ'ব হ'ব এতিয়া মই হেই আহিলে মানে অ' বুটলি পেলাই কেদালমান দিম থাম বাৰু,
অ' আৰু বুটে ঢেকীয়াই ভাজি খাই ইমান যে ভাল লাগে নহয়,
বুটে বুট নাই পিছে মোৰ বুট নাই মটৰ মাহ কেইটামান আছে বুট মটৰৰ লগত ভাল নালাগে।
অ' বুটৰ লগত বেছি ভাল লাগে।
উম বুটৰ লগত বেছি ভাল লাগে, আমাৰ আকৌ এই ল'ৰাটোৱে মাছৰ জোল মাছৰ জোল বেলেগ ভাল পায়। ঢেঁকীয়াৰ লগত মাছ টাৰপৰা দি পেলাই জোল বনালে মানে বৰ ধুনীয়া লাগে নহয়। এতিয়া মাছৰ যি মাছ ছৰ চিজন জোৰ চালে মাছ পায়েই
উম এটা দুটা ওলাই থাকিলেও ঘৰত খাবলে হয়
ৰাতি ৰাতি জোৰ চাবলৈ যায় নহয় সিহঁত জেগা আছে নহয় পানী ওচৰতে নদী এখন পাই নদী এখন নদী এখন আছে নদীত খনত সেই প মাছ আহে ওচৰলৈ সেই মাছ চাছ ওলাই
অ হওক দিয়ক
অ ওলাই থাকে আমাৰ সেইফালে এটা দুটা তোমালোকৰ সেইফালে নাই নি
আমাৰ এইফালে নাই আমাৰ কিনি খাব লগীয়া বেপাৰী আহিলে পাওঁ বেপাৰী ন আহিলে তাকো নাই
আমাৰ এইটো আমাৰ এইটো চিজনত ব অ
এনেই মানে আমি চহৰত আছো যদিও মানে জেগাতো আমাৰ গাঁৱলিয়া নিচিনাই
অ গাঁৱৰ পৰি গাঁৱৰ পৰিৱেশতটো আছে তাৰমানান উম তেনেকুৱা হলে ভালেই লাগে হলেও মানে কি এতিয়া কলিঅটেঙা ঢেকীয়া
বৰ ভাল লাগে খাই পেলাই হ'লেও যিমান যিমান গাঁৱলীয়া নিচিনা হলেও মানে গাঁৱৰ নিচিনা সেইটো নহয় ন
উম মই বহুত ভাল পাওঁ থ ঢেকীয়া খাই মই ঢেঁকীয়া মাছৰ জোল
আহ
তেওঁও সাঘতিক ভাল পায়
উম খাই বহুত ভাল পায় তাই
উম এ ঢেৰ নালাগে নহয় কেডেলমান ভলেই হয়
উম উম
বুটল খাই খাই চবে খে বুটুলিব লাগে আৰু তে ওচৰ খুৰী এজনীও চলি আছে ঢেকীয়া খুৰী এজনীও বুটলি আছে খুুৰীয়ে কৈছে তাই হেৰি মোৰ ভাগৰ বোতলিছে বোলে উম বিচাপ ভৰত বুটলিবলৈ ভয় সেইজনীও চেনী জোকে পাইপ বুলি জঁপিয়াই জঁপিয়াই বুটলিছে
হল
চাই চাই বিচা আছো ঢেৰ ছ গম পোৱা নে
পিছা চাই চাই বদলিব পাৰে
উম বিছাস
উম তাকে বিছা বহুত নহয়
বিচাত হে বিচ বিচাৰ খাবলৈ হ'লে ৰিক্ লব নোৱাৰি খজুৱতি থাকিব নোৱাৰি
অ তুম উ
বিচাই মানে মানুহ মাৰি দিব
া লাগিলে মানে এয়ে নিদিয়ে গম পাইছ নে আপুনি
আমাৰ এইখিন বিচা লাগিলে একদম খজুৱতি সৰু সৰু সৰু আমাৰ এইখিনি ল'ৰা এটা আছে বিচৰা লাগিলে মানে কিবা ঔষতা দিয়ে ভাল হয় এতিয়া সেইটো বিচাৰো লাগিব হ'লে সেইটো
টো ন
সেইটোৱে ভয় লাগে বাকী কঠীয়া চঠিয়াব পাইলা
কঠীয়া পাৰিলো
মানে এইিনি ইমান সেৰেঙা হল নহয় কঠিয়াবোৰ পুৱা সেৰেঙা দিনেই সেৰেঙা পেটঙা হল
অ কঠীয়াা পাৰিলে বাৰু আমাৰ হেৰি মই আমি এই খেতিছীজেনত ঘৰলৈ ঘৰৰ পৰাই এনে ফোন চোন কৰি থকা হৈছে বাৰু
অ অ যাবা যাবা আহিবা আহিবা এতিয়া ধৰা তুমি বলে ন গ'লও মানে চাহ চাহখন উ বনাই কৰি খাবলৈ বাবলৈ উলিয়াই দিলেও সকাহ নহয় জানো
আহ সেইটো হয় বাৰু
ৰুবলৈ ৰুবলৈতো না যোৱাই উম আৰু লৰাও আছে কোনো পঠা বোকাত লৰমাৰিব লোৱা দূখতে নোৱাৰা বাৰু
উম
আৰু অকমান চকতে যাওঁ বুলিলো ল'ৰা ছোৱালীৰ পৰা তুমি হেৰি কৰিব নোৱাৰা নহয় বোকাত নামিবগৈ নোৱাৰা নহয় ৰখিবলৈ তান ল'ৰা ছোৱালী অইনৰ হাতত
সেইটো
বাট বাকীৰ ওচৰত কিবা হেৰি তোমালোকৰ ওচৰত কিবা মানুহ এজনী কিবা এটা হেৰি শুনিছিলো ভাল হল নে অ
বাকি
বাকি আছো আৰু গৰমত আৰু ফেনখন লগাই আৰু ফেন নহ'লে আৰু বিচো
অ হয় হয় দিয়কচোন আমাৰো এই হুলস্থুল শুনিছে চাগে এইবোৰ মানে আমাৰ ৰাস্তা তে ওলাই আহিছিলো অ মানে কি কব আপোনাৰ গাড়ী মটৰ মটৰ চাইকেল
অ আৰু আজিকালি আমাৰ গাঁৱৰ ৰাস্তাটো ওলাব নোৱাৰি গম পাইছা না উম গাৱৰ ৰাস্তাাতটো ওলাব নোৱাৰি একদম ফা ফা চলি থাকে
তাকেহে আহিবচোন আপোনালোকৰ খুৰাহতৰ খুুৰীহঁত কো লৈ পেলাই আমাৰ ফালে এদিন
অ যাম যাম এপাক যাম এ আজৰিয়ে হোৱা নাই নহয় এতিয়া এই সাতৰ চোৱাতে খেতি বাতি নাই ন হয় তেতিয়াতে যাব পাৰি বাৰু উ জানো কেনেকে মিলেগে মিলাব লাগিব উম তোমালোকো আহিব পাৰা আহ এতিয়া
আমি যাব পাৰো আমাৰ এই হাততেহে কাম নাই তেতিয়াই যাম আৰু
অ তেতিয়াই আহিবা উ নহয় তোমালোকৰ ছুটি ছুটি পালে গুচি আহিলেই হ'ল এদিন কাৰণে দিনদিয়াকে বাৰু ন থকাকে এটা ৰাতি থকাকে গুচি আহিবা।
অ তাকে ভাবি আছো তেতিয়াই যাব পাৰিম আৰু এতিয়া মানে আপোনাৰ কামৰে - ফূৰ্তিয়ে নাই-
উম আমাৰো মালিক এইকেইদিন ফ্ৰী আছিলে ঘৰতে আছে এতিয়া, আহিব আহিলে লগ পালাহেতেন ভাল পালাহেঁতেন আৰু-
অ'- তাকেহে যাম যাম মই বাও ফোন- কৰি মোৰ ঘৰলৈ যাম নহয় সাততে।
অ অ -
যাম বাৰু।
উ ঘৰলৈ আহিলে জনাবা আ ফোনটো কৰিবা, আহিলে ভাল লাগে ন।
উ উ ভাত খোৱাকে যাম আকৌ, ভাত পানী বনাই থব, মই ফোন কৰিম বাৰু অ অ - এ হ'ব মাছ মাংস নালাগে বাৰু এনে নিৰামিষ।
হব মাছ মাংসয়ে খাম হাঁহ এটায়ে- ল'ম লৈয়ে থৈছো।
অ'
হাঁহ এটা লৈ থৈছো খুৱাম খুৱাম কে ওচৰ বোৱাৰী এজনীও- দুজনীক- তাৰপা ক হে আও - লৰা এটা আছিলে, সি অহা নাই সেইকাৰণে ৰৈ আছো।
অ, তেতিয়াহ'লে আমি যদি তেতিয়া যাম। ভালেই হ'ব ন লগত।
অ লগতে একেলগতে খোৱা হব উম, আৰু লগো পাম, লগো পাম কথ- থাও পতা হ'ব।
সেটোৱে।
বাকী খুড়াহত বহি আছে নে?
আছে আছে এ- উম, গৰমতে বাহিৰতে বহি আছে।
অ, চাহ তাহ খালে নহয় আবেলি?
চাহ খালো অ, আমাৰ সেই- কল এথোকা পকিছে। জাহাজী কল। তাকে সেই ভালকে পকা নাই, পকিলে মানে খাবলে হ'লহেঁতেন, এটা এটাকে ৱে আজি এটা নে দুটা পকিলে।
অ, এ আমাৰো হেৰি আমাৰ মানে- বাৰীত কল এজোপা আছিলে। ইয়াতে আৰু ইয়াত দেজোপাই আছিলে তাৰপিছত এজনে বোলে লাগকচোন কি লাগে তাৰপিছত দেখোন গুৱাহাটী অকল কি আঠি অকল লাগিলে। তাৰপিছত সেই পোক কি আছে সেই খাই যদি দাদা যদি আহে মানে পঠিয়াই দিবচোন।
অ অ খাব পাৰি ভীমকল এতিয়া ভাল নহয় গৰমত একদম চকল চকলকে পানীত তিয়াই থৈ পেলাই লৰাটোক পানী কণ খুৱাবাচোন। তেনেকে খোৱালে ভাল নহয়। হা
অ খোৱালে ভাল বাৰু সেইটো কথা মই পাহৰিছিলো গম পাই নাই আপুনি মনত পেলাই দিয়া কাৰণে ভাল হল দেই আমাৰ গৰু ছাগলী নাই এই ইয়াত। হে গৰু পুহিব নোৱাৰিয়ে নহয়।
উম উম হ'ব দিয়া ময় গৰু অ মই গৰু ছাগলীকেইটাও বান্ধোগে।
অ ঠিক আছে যাওক যাওক। ই দ উম বেয়া চাই নাপাব খবৰ খাতি এটা লৈ থাকিব আৰু
কেলেনো বেয়া পাম বা ভালহে লাগিছে।
অ ঠিকে আছে দিয়াক তেতিয়াহলে উম